অ কোৱা
অ ভালনে খবৰ
অঁ আছোঁ আছোঁ তোমাৰ কোৱা
আছো ভালেই
আটচা এনে কিবা কাম কাজ কেনেকুৱা চলি আছে
কামকাাজ কি আৰু কওঁ কাম কাজৰ কথা কিবা কৰ কাম কাজৰ
অসমততো ইমান দেখোন ইণ্ডাষ্ট্ৰিয়েল ডেভলপমেন্ট হৈ আছে নহয় জানো ক'ব গ'লে উদ্যোগিক উন্নয়ন হৈ আছে তে তাৰে ওপৰত কিবা মানে কাম কাজ সেনেকুৱা একো পোৱা নাই
উ
অসমৰ সেই ঔদ্যোগিক উন্নয়নৰ ভিতৰত তুমি একো কাম কাজ সেনেকুৱা কিবা খবৰ পাইছা নেকি ভাল
নাই পঢ়ো
অ
তুমি কি বুজা উদ্যোগ উন্নয়ন মানে
এনেই মোৰ মতে চ অসমৰ উদ্যোগিক উন্নয়ন মানে হ'ল যিটো ৰাজ্যখনৰ কৃষি খনি ঠিক আছে বনজ আৰু অন্যান্য সম্পদৰ ওপৰত ভিত টি কৰি নতুন উদ্যোগ স্থাপন কৰি এই অৰ্থনীতি যিটো আমাৰ শক্তিশালী হৈ আছে অসমৰ সেইটো মানে আমাৰ অসমত যিটো সেই কৃষিৰ ওপৰ ভিত্ ভিত্তি কৰি কিনে খনিজ আৰু এই বনজবোৰৰ ওপৰত ভিত্তি কিনে যিটো শক্তিশালী আছে সেইটোৱে আৰু আৰু ইয়াৰ দ্বাৰা নিবনুৱা সমস্ স্যাও কমে তাৰপিছত স্থানীয় লোকে কৰ্ম সংস্থাপন পায় আৰু ৰাইজৰ আয় বাঢ়ে অ অসমত
হয়
চাহ পেট্ৰলিয়াম কাগজ এই সকলোবোৰ আৰু এইফালে চিমেণ্ট আৰু হাতেৰে বোৱা এই বস্তুৰ বাবে বিখ্যাত হয়, হয় কি নাই সেইকাৰণে উদ্যোগিক উন্নয়নটো বেছি ভাল হৈ আছে কিন্তু আন ৰাজ্যৰ যদি তুলনাত চাব যোৱা ইয়াত বৃহৎ উদ্যোগৰ সংখ্যা কম হয় গতিকে চৰকাৰে উ উদ্যোগিক নীতি ৰাজ্য ৰাজ সাহায্যৰ কথা ক'ব গ'লে আৰু অন্য আন্তঃগাঁঠনি উন্নয়নৰ জৰিয়তে বিনিয়োগক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে সেয়েহে অসমত উদ্যোগিক উন্নয়তিটো বাঢ়ি আছে আৰু বহুত মানুহে চাকৰিও পাই আছে এই উদ্যোগিক উন্নয়নে গাঁৱৰ পৰা চহৰলে মানুহৰ প্ৰবজন কমাই আৰু ক'ব গ'লে স্থানীয় অৰ্থনীতি গতিশীলো কৰি তোলে কাৰণ যেতিয়া গাঁৱত ইণ্ডাষ্ট্ৰিবোৰ হ'ব আৰু নতুন নতুন কোম্পানী আহিলে নিজৰ নিজৰ উদ্যোগবোৰ বনাব তেতিয়া তাতে আৰু মানুহসকলে চাকৰি পাব
হয়
আৰু তুমি জানা নেকি যে অসমত উদ্যোগিক উন্নয়নৰ বাবে কি প্ৰকৃতিৰ আহ সম্পদ আছে মানে প্ৰাকৃতিক সম্পদ কি আছে
অসমততো প্ৰাকৃতিক সম্পদ বহু আছে বহুত আছে অসম প্ৰাকৃতিক সম্পদৰ বাবে বিখ্যাত ইয়াত পেট্ৰলিয়াম আছে প্ৰাকৃতিক গেছৰ বিশাল ভঁৰাল আছে। যৰ বাবে নুনমাটি বিখ্যাত আমাৰ বঙাইগাঁও বিখ্যাত ডিগবৈটো আৰু তেলৰ বাবে বিখ্যাত ডিগবৈত সকলকৈ এচিয়া সকলোতকৈ ডাঙৰ তেল শোধানাগাৰ আছে সেইটো বিখ্যাত চাহ উদ্যোগ আছে চাহ উদ্যোগৰ বাবে আমাৰ অসমো বহুত বিখ্যাত। আৰু এই হাজাৰ হাজাৰ লোকক জীৱিকা দিয়ে বহুত মানুহে চাহৰ উদ্যোগত কাম কৰি নিজৰ পৰিয়ালো উপাৰ্জন কৰি পৰিয়ালৰ বাবে উপাৰ্জন কৰি আছে। বনজ সম্পদৰ বাবেও আছে বহু বনজ যেনেকুৱা কাঠ আছে বহ আছে আৰু ঔষধি গছ আৰু আছে যিয়ে কাগজ আৰু ফাৰ্ণিচাৰ আৰু হস্তশিল্ প উদ্যোগক সহায় কৰে এইবোৰ আমাৰ অসমৰ। উন্নতিৰ বাবে বহুত সহায় কৰি আছে। ইয়াৰ উপৰি যেনেকুৱা আৰু কি কি কয়লা আছে চূনশিল আছে মাটি আৰু বাৰীৰ দৰে বহুতো খনি সম্পদো আছে এইবোৰে কি কৰি আছ আমাৰ অসমক উন্নতিৰ ফালে আগবঢ়াই লৈ গৈ আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰে যিবোৰ উপনৈ আছে সেইবোৰৰ পৰা আমি কি উৎপাদন কৰিব আৰু কিয় জলবিদ্যুৎ এই বিদ্যুৎ আমাৰ কি সকলো পৰিয়ালৰ বাবে অতি জৰুৰী এইবোৰ জলবিদ্যুতে সকলো আমাৰ অসমৰ সকলো ঘৰকে উজ্বলাই ৰাখিছে। এই সম্পদবোৰ সঠিক ব্যৱহাৰ কৰি অসমকে একক অসমক উদ্যোগিক দিশত আগবঢ়াই নিব পাৰি। অসম উদ্যোগৰ বাবে বিখ্যাত হোৱাৰ বাবে অসমক বিশ্বৰ সকলো ঠাইতে। উদ্যোগিক ভাৱে উন্নত কৰিব পাৰিম। আগবঢ়াই নিব পাৰিম বহুতো সুবিধা আছে উদ্যোগিক হয় উদ্যোগিক আমাৰ প্ৰাকৃতিক সম্পদ অসমৰ বাবে উদ্যোগিক প্ৰাকৃতিক সম্পদ এটা, তুমি জানা নেকি অসমৰ উদ্যোগবোৰ কি কি?
অ হয় অসমৰ উদ্যোগৰ কথা মই জানো বাৰু ভালেখিনি মানে অলপ চলপ মই পঢ়িছিলো কিতাপত, পঢ়িছিলো কিছুমান আৰু মই অনলাইনো চাইছিলো মানে অসমৰ মুখ্য উদ্যোগ, বোৰ হ'ল চাহ উদ্যোগ তাৰপিছত এইফালে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উদ্যোগবোৰ। আৰু পেট্ৰ কেমিকেলো আছে কাগজ উদ্যোগ আছে, চিমেণ্ট উদ্যোগ আৰু হাতেৰে বোৱা বস্তু উদ্যোগ চাহ উদ্যোগে ৰাজ্যৰ, এ গ্ৰাম্য অৰ্থনীতিত কি কৰে ডাঙৰ এটা ভূমিকা পালন কৰে কাৰণ চাহ উদ্যোগৰ পৰাই আমাৰ অসম, তোমাৰ কাৰণে যিহেতু চাহ চাহৰ কাৰণে বিখ্যাত গতিকে চাহ উদ্যোগ হ'ল। কাৰণেই আমাৰ অসমৰ যিটো গাও সমাজ আছে। ছে বা যিটো আমি ক'ব পাৰো গ্ৰাম সমাজ আছে তাতে অৰ্থনীতিটো ইমান বেছি বাঢ়ি গৈছে। এইফালে ডিগবৈ নুন মাটি আৰু এইফালে বঙাইগাঁও। এ তেল শোধন কৰাৰ বাবে ভাৰতৰ শক্তি এ খণ্ডত অৱদান আগবঢ়াইছে হয় নে।
হয়।
এনেকৈ আমাৰ অসমৰ পৰা বহুতো বেছি। উদ্যোগিক খণ্ডৰ পৰা লাহে লাহে দেশৰ আমাৰ উন্নতি ফালে, এ এটা অৱদান আগবাঢ়ি আছে আৰু এইফালে নগাঁৱৰ। জাগিৰোত আৰু নাহৰ কটিয়াত কাগজ কল আছে তাৰপিছত হাতেৰে বোৱা মেখেলা চাদৰ গামোচ আৰু মুগা এৰী ৰেচ ৰেচমিয়া অসমৰ সাংস্ক কেতিয়াবা অৰ্থনৈতিক দুয়োটাতে আগবঢ়ায় কাৰণ আমি দেখিছো যে আমাৰ অসম অসমীয়া শিপিনীয়ে বোৱা সেই মুগা চাদৰবোৰ। আৰু এই গামোচাবোৰ গোটেই দেশতে আৰু ক'ব গ'লে দেশৰ বাহিৰেও বিখ্যাত হৈ পৰিছে। চৰকাৰেও ইয়াক ইয়াৰ প্ৰতি বহুতো বেছি গুৰুত্ব দিছে আৰু ইয়াক বাহিৰলৈ লৈ যোৱাৰ। ব্যৱস্থা কৰিছে এই উদ্যোগ বোৰ আধোনিকৰন আৰু বজাৰ সম্প্ৰ কৰ কাৰণে অসমৰ উদ্যোগিক ভেতি শক্তিশালী কৰিব পাৰে। কাৰণ এইবোৰ থাকিলেহে তেতিয়া হ'ল অসম যিটো উদ্যোগিক ভিত্তি আছে সেইটো শক্তিশালী হৈ আছে আৰু ইয়াৰ কাৰণে হৈছে। সেইয়েহে, অসমৰ উদ্যোগৰ প্ৰতি সকলোৱে চৰকাৰে বহুত বেছি ধ্যান দিছে আৰু ক'ব গ'লে আমাৰ। জনতাৰ কাৰণে ভাল হৈছে কাৰণ তেওঁলোকৰ আমাৰ যিটো অসমৰ প্ৰিয় শিল্প, এই মুগা আৰু চাহ সেই বস্তুবোৰ বাহিৰলৈ গৈছে। তুমি জানা নেকি অসমৰ উদ্যোগিক উন্নয়নত কি বাধা আছে বৰ্তমান।
অসমৰ উদ্যোগিক উন্নয়নত বাধা আছে। যেনে উদ্যোগিক উন্নয়নৰ পথত কেইবাটাও বাধা আছে বহুতো বাধা প্ৰথমতে, তেনেকুৱা প্ৰযাপ্ত পৰিবহন আৰু বিদ্যুতৰ আন বিদ্যুতৰ, আন্তঃগাঁথনিৰ অভাৱে উদ্যোগ স্থাপনৰ অসুবিধা কৰে যদি পৰিবহন ব্যৱস্থা, স্থা নাথাকে বিদ্যুতৰ ব্যৱস্থা নাথাকে মানুহে কেনেকৈ নিজৰ উদ্যোগটো স্থাপন কৰিব নি, দ্ধিতীয়তে বানপানী আৰু ভূমিস্খলনৰ দৰে, প্ৰাকৃতিক দুৰ্যোগে প্ৰায়ে উদ্যোগৰ উদযাপনত বাধা দিয়ে। আমাৰ অসমতো বহুত বানপানী হৈ থাকে বহুত ভূমিস্খলন হৈ থাকে এই, বানপানীৰ ফলত ভূমিস্খলন হৈ নদীৰ পানী পানীয়ে কি কৰে উম, পাৰৰ মাটিবোৰ খহাই লৈ যায় আৰু যদি এই এই উদ্যোগৰ, স্থাপনৰ ক্ষেত্ৰত বহুত বাধা দিয়ে ডাঙৰ বাধা দিয়ে তাৰ পিছত, শ্ৰমিকৰ কাৰিকৰ কাৰিকৰী শিক্ষাৰ সীমিত, সীমিত বুদ্ধিক বহুতো মানুহে সকলো কথা নাজানে তেওঁলোকক, ভালদৰে শিক্ষা প্ৰদান কৰিলেহে এখন উদ্যোগত কি কি বস্তু ব্যৱহাৰ কৰিব লাগিব সেইবোৰ শিক্ষা প্ৰদান কৰাতো সকলোৱে আৰু ভালদৰে নাজানে নহয় সেইবোৰ বস্তু লগতে কিছুমান ৰাজনৈতিক অস্থিৰতা আছে উম কি ৰাজনৈতিক ৰাজনীতিৰ ক্ষেত্ৰও আমি যে সেইবোৰ ৰাজনীতি ক্ষেত্ৰতো বহুত অসুবিধা আছে জটিলতা আছে আমি সেইবোৰ যিবোৰ আমাৰ বাধা আছে সেইবোৰ কৰি কৰি স্থাপন যে এই সমস্যাবোৰ সমাধান কৰিলে আমি চাগে উদ্যোগিক টো আমাৰ উদ্যোগটো অসমক উদ্যোগত হিচাপত আগবঢ়াই লৈ যাব পাৰো
নিশ্চয়
বহুতো আমি সেই ৰুলচ পালন কৰিব লাগিব বহুতো সেই কৰিলেহে এখন উদ্যোগ ভালদৰে স্থাপন হব পাৰিব এই ক্ষেত্ৰত উদ্যোগ ক্ষেত্ৰত বহুতো বাধা আছে যিবোৰ আমি পাৰ কৰি পাৰ কৰিব লাগিব
নিশ্চয়
কিন্তু চৰকাৰেতো এ নিদিয়ে কিন্তু চৰকা তুমি জানানে চৰকাৰৰ উদ্যোগ উন্নয়নৰ বাবে কি কি পদক্ষেপ লৈছে কেনেকৈ আগবঢ়াই লৈ যাব পাৰে
অ আমাৰ যিটো অসম চৰকাৰ আছে আৰু কেন্দ্ৰীয় চৰকাৰ আছে এওঁলোকেতো এতিয়ালৈকে মই বহুতো আঁচনি দে দেখিছোঁ যিটো মানে উদ্যোগিক উন্নয়নটো বৰ্তমান লাহে লাহে আৰু বেছিকৈ গুৰুত্ব দিছে তুমি কব পাৰা যেনেকৈ এ এক্ট ইষ্ট পলিচি বুলি এটা আঁচনি আছে যাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ৰ কেন্দ্ৰ কৰিবলৈ চেষ্টা কৰা হৈছে যেতিয়া মই উত্তৰ পূ্ৰ্বা যিবোৰ ব্যৱসায় আছে সেইবোৰক বেছিকৈ কেন্দ্ৰ কৰি কেনে ইষ্ট এক্ট ইষ্ট পলিচি বুলি এটা অ আঁচনি আছে আৰু আছাম ইণ্ডাষ্ট্ৰিয়েল পলিচীৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা ৰেহাই কৰ ৰেহাই কৰিছে তাৰপিছত মাটি আৰু বৈদ্যুতত এ ৰাজ সাহায্য দিয়া হৈছে তাৰপিছত এই ষ্টাৰ্ট আপ আচাম আৰু মুখ্যমন্ত্ৰী অভিনিৰ্ভৰ অসম আত্মনিৰ্ভৰ অসম
হয় আত্মনিৰ্ভৰ অসম
হয় আঁচনিয়ে স্থানীয় যুৱক আৰু যুৱতীক উদ্যোগিকী হ'বলে সহায় কৰিছে কাৰণ এইবোৰ আঁচনিৰ সহায়ত কি হৈছে সেই স্থানীয় যুৱক আৰু যুৱতী সকলে নিজৰ যিটো এ কামটো আছে তেওঁলোকে অসম চৰকাৰৰ ওচৰত লৈ যায় আৰু তেওঁলোকে নিজৰ সেই কামবোৰ দেখায়। আৰু তাৰে ওপৰত তেওঁলোকক লোন দিয়া হয় তেওঁলোকক সেই পইচাটো সেই মূল ধনটো আগবঢ়োৱা হয় যাৰ ফলতে তেওঁলোকৰ নিজৰ কামটো বজাৰত দেখিব পাৰে। বেলেগ মানুহক জনাব পাৰে আৰু অসমৰে বাবে এইটো বেছি ভাল হয়। কাৰণ অসমৰ সেই কাম টো যদি বাহিৰৰ দেশলৈকে যায় অসমৰ নাম হ'ব আৰু অসমৰ আয়টো বৃদ্ধি পাব। লগতে ক'ব পাৰা এন এইচ আই ডি চি এল আৰু ৰে'ল প্ৰকল্পৰ জৰিয়তে পৰিবহণ ব্যৱস্থা উন্নত কৰা হৈছে। চৰকাৰে এইবোৰ ব্যৱস্থা লৈছে আৰু তুমি চাব পাৰা যে জয়পুৰ আৰু গুৱাহাটীৰ যিটো উদ্যোগিক এ পাৰ্কবোৰ আছে পাৰ্ক বোৰে নতুন কোম্পানীত আকৰ্ষণ কৰিছে। এই পদক্ষেপবোৰ অসমক বিনিয়োগৰ অনুকূল স্থান কৰি তুলিবলৈ চেষ্টা কৰিছে সেয়েহে আমাক ক'ব পাৰো যে মই চৰকাৰৰ এইবোৰ সকলো আঁচনি মই দেখিছো চৰকাৰে মানে ব্যৱস্থা লৈছে।
হয়।
তুমি এনে ঔদ্যোগিক উন্নয়নে অসমৰ যুৱক-যুৱতীৰ বাবে কেনেকৈ সুবিধা কৰিছে? ইয়াৰ বিষয়ে কিবা জানা নেকি?
উদ্যোগিকে উদ্যোগিকে আমাক অসমীয়া যুৱক যুৱকক সকলক বহুত কৰিছে তেওঁলোকৰ বাবে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিছে। কাৰখানা, প্ৰতিক্ৰিয়াৰ কেন্দ্ৰ, পৰিবহন, বিপনন আৰু সেৱা খণ্ডত হাজাৰ হাজাৰ চাক ৰি সুযোগ কৰিছে যাৰ ফলত সেই চাকৰিবোৰ পাবলৈ বহুত যুৱক-যুৱতীয়ে সহায় কৰিছে তেওঁলোকে নিজৰ এইবোৰ চাকৰি লৈ নিজৰ ভৰিত নিজে থিয় হৈছে, তেওঁলোকে ৰাজ্যত থাকি কাম কৰিব লগা হৈছে, নহলে আৰু তেওঁলোকে বাহিৰলৈ যাব লাগে এই উদ্যোগবোৰৰ যিবোৰ যিবোৰ উমহ বাট মুকলি কৰি দিছে কৰ্ম সংস্থাপনৰ সেইবোৰৰ বাবে আমাৰ যুৱক-যুৱতী সকলে ভাল সুবিধা পাইছে উদ্যোগৰ লগত জড়িত প্ৰশিক্ষন কেন্দ্ৰ আৰু কাৰিকৰী শিক্ষানুষ্ঠানৰ প্ৰয়োজনত বাঢ়ে, তেওঁলোকে নতুন বস্তু শিকিছে। এইবোৰ প্ৰয়োজন কৰি যে নতুন নতুন ইনোভেশনৰ দ্বাৰা নতুন নতুন আৱিষ্কাৰৰ দ্বাৰা তেওঁলোকে হেৰি কৰিছে যুৱক-যুৱতী সকলক
উম কামৰ বাবে ব্যৱহাৰ কৰি দিছে। উদ্যোগ উন্নয়নে এই সেইকাৰণে আমাৰ বহুত সহায় কৰিছে। এইবোৰ আমাৰ আশা এইবোৰ আমাৰ যুৱক-যুৱতী সকলৰ ডাঙৰ আশা যে তেওঁলোকে নিজৰ ৰাজ্যতে থাকি নিজৰ উদ্যোগিক ক্ষেত্ৰত আগবাঢ়ি যাব, এইটোৱে।
হয় ঠিকেই কৈছা তুমি, আমাৰ কাৰণে বেছি ভাল হৈছে কাৰণ যিমান আমাৰ অসমতো আগবাঢ়ি যাব আৰু উন্নত হ'ব তাৰ কাৰণে আমাৰ আগন্তুক সেই জনসাধাৰণটোৱেও ভাল-ভাল সুবিধা পাব চৰকাৰৰ ফালৰ পৰা আৰু এইফালে উদ্যোগিক উন্নয়নৰ বাবেও, সেয়েহে চৰকাৰে ইয়াত গুৰুত্ব দিয়াটোও বহুত ভাল আৰু আমাৰ এ শিক্ষাটোও বহুত দৰকাৰ কাৰণ এই ক্ষেত্ৰত যদি শিক্ষাও নাথাকে তেনেহ'লে ভাল চাকৰিও নাপাব।
হয়।
ঠিক আছে বাৰু তোমাৰ লগততো হয় তোমাৰ লগত কথা নিশ্চয়-নিশ্চয় চাকৰিটো দৰকাৰেই হয়।
হয় ঠিক আছে দিয়া।
ঠিক আছে।
ভালে অ ভাল কথা জানিলো উদ্যোগৰ বিষয়ে তোমাৰ লগত কথা পাতি।
হয় তুমিও ভাল ভাল অ কথাবোৰ মোক জনালা আৰু মই বহুত গমো পালো।
হয় ঠিক আছে দিয়া।